হেল্ল' ।
অ । ক কি কৰিছ ।
কি কৰিছা?
এ আছো তুমি।
ন আছো দিয়া আজি অলপ বন্ধ যে মানে আমাৰ বিদ্যয়ালয় বন্ধ আছে তাকে অলপ কাম চাম কৰো ঘৰুৱা ।
অ কি কাম কৰিছা এান
এ অলপ জংঘল চংঘল অলপ চাফা কৰিলো । তাৰ পাছত । তোমাৰ গছৰ পুলি এটা আছিলে মানে ৰ'দ নোলোৱা আগতে ৰ ৰুব লাগে যে ৰ'দ । লালে ৰুলে বেয়া ৰ'দত গতিকে উ । হয় ৰাতিপুৱা সোনকালে ৰ'দ নোলোৱাৰ আগতে অকণমান ৰুই দিলো বাৰীত পিছফালে ত ই কৰি লৈ এতিয়া মানে অকণমান বহিছো এ ভাত নাই বনাই আছে ভাত কেইটামান খাম তাকে মই কৈছো গৰম ভাত নাখাও যে ৰাতিৰে মানে ঠাণ্ডা ভাত আছে সেয়া পানী দিয়া ভাত সেনেকে খাম আৰু
থৈ দিব দিবা আি মমান এনে গৰম পৰে ন ৰাতিপুৱা এনেককা খাব মন নাযায় গৰম গৰম ভাত
অ হয় হয়
এ মোৰ মানে মা বজাৰলৈ গ'ল ।
হয় ।
সদায় মইে বজাৰ কৰো বজাৰ বাৰ দিনাখন আজি কালিলা । কৌ পৰীক্ষা আছে যাবই লাগিব । আজিও যাওঁ মই গৰমত । মোৰ মানে এলাহ লাগিলে তাকে বোলো মা । তই যাম বজাৰটো কৰি আহ সেমাহ যে বজাৰ কৰিব গ'ল তাতে হেই ভাত বনালে ভাত বনালে সে ভাত থৈ দিছিল মই সে গৰম ভাত খাব লগগীয়া হ'ল নহ ঠাণ্ডা ভাত খাওঁ মই
হয় হয় কি বনালে ভাত কি বনালে কি বনালে
এই ভাত কুকাৰতে দিছিলে আলু বেঙেনা এনেকে বইল দিছে আৰু
অ ।
ভাততেো দি দিছে এনেকে পিটিকা বনাই খা খাব লাগে ।
হয় হয় এই ঠিকে আছে আৰু এই গৰমত আৰু কিনি খাবা হয় ।
অ দিয়া ।
উম । উম সেই কালিলে তাকে মানে পৰীক্ষাতটো আছে অ পঢ়িম পঢ়িম এতিয়া বা গা চা ধুই লৈ অখন ভাত চাত খাই এতিয়া । পঢ়িম পঢ়িলে । আৰু অলপ কম কৰি লৈ আকৌ উঠি পেলাই অলপ পঢ়িম আৰু পঢ়ি লৈ কালি আৰু আহ পিছবেলাহে পৰীক্ষা আছে আৰু
কালি পিছবেলা আছে তে সোনকালে যাব লাগিব নহয় ইমান দেৰিকে থাকিব নোৱাৰিটো। ৰ'দটো বেছি ন আৰু বাৰটাম বাজিত বৰষুণো ধৰে সদায় চাবাচোন।
এতিয়া ধৰিছে আমাৰ এইফালে পৰা কলা হৈ আহিছে এতিয়াই
অ আছাতে কোলা হৈ আহিছে বাৰু। কালি সেইখিনি সময়তে মায়ে চালে এটাম বাজিত কালি ভাতকেইটা খাই বাচোন ধুব যাওঁতে মায়ে কলে এ বৰ বতৰো ধৰা নাই মই বা শুকান কাপোৰ কেইটা আনিলে।
হয়
মানে আধা আধা তিতখিনিত থৈ আহিছে। মায়ে কথা চাবিচোন।
হয় হয়।
বতৰটো নাই পোৱা কাৰণে থাক নেকি ন ত বতৰটো চাবিচোন এনেকে চাব দিলে ক'লে আৰু। কোলা হৈ আছে নেকি তাৰপ চালো। মানে এই গুৰি চাইডে কোলা পৰি থকা নাই মানে পশ্চিমৰ চাইডে কোলা কোলা হৈ থাক জনাই
হয়
ইফালে মানে এফালৰ পৰা মানে ধৰি এনেকুৱাকে কোলা হয় ধৰি আহিছে
হয়
লগতে পৰিলেই নহয় মই কাপোৰ কেইটা মানে থুপিয়াই বাচন কেইটা ধুবই নাপালো।
অ হয় হ বা ইমান মানে তোমাৰ বৰষ োন হয় ন এতিয়া উম হয় হয় যোৱা কালি ত ৰাতিও পৰিছে নমা
ৰাতি ৰাতি জানো এতিয়া মই।
ৰাতি ৰাতি পৰিছে মানে কেনেকে গম পালো মই পুৱা উঠি পেলাই যেতিয়া মই চোতালখন দেখিছো তেতিয়া দেখিছো ভিজি আছে মই মানে সেইটোহে চিনি ৰাখো আৰু।
অ তুমিও একে মানে নাজান
হ তোমাৰ মই শলে মানে তোমাৰ ৰাতি আৰু মই সাৰ চাৰ নোপাও আৰু কোনোবাই যদি মোক আহি পেলাই যদি মানে ওচৰত আহি পেলাইও যদি চিঞৰি থাকে তেও মই সাৰ নোপাওঁ
হয় নেকি মই পাও দেই কিন্তু মানে মা এনেকে ৰাতি ঘপকে উঠে ন বৰষুণ খন পৰিলে ঘপকে উঠে ভয় খাই পেলাই উঠে।
হয় হয়
তেতিয়া মই সাৰ পাই যাম আৰু উঠি যায় যে
হয় হয়
আমাৰ টিং এখন এটা এটা জেগাত ফুটি আছে সেই টিং মানে বৰষু কৰিলে সেইখিনি জেগাত মানে বাচন এটা দিব লাগে সেইটো কাৰণে মায়ে মানে বৰষুণ যদি জোৰকে পৰে মানে এ আগুৱাই আগুৱাই গৈ থাকে বেলেগ জেগাত পৰে। মানে নিৰ্দিষ্ট জেগা নাই। সেইকাৰণে বৰষুণ যেতিয়াই পৰে তেতিয়াই দৌৰি যাব লগগীয়া হয়।সেই মা মানে সাৰ পাই ঘপকে উঠে।
হয়।
হ উঠিলে তেতিয়া ময়ো উঠিব লগগীয়া নিচিনা হয় মানে সাৰ পাই যাও ময়ো।
হয় হয়।
নাই মই ইমান একে নিচতক মানে শুই থাকো শুই থাকো অ ইমান নহয়
হয়। তাকে মানে এতিয়া অকমানু ইমানো শুই থাকিব নালাগে দেই।শুলে মানে কি হয় মানে ইমান শুৱাও বেয়া ভাল নহয়। তুমি ৰাতি তুমি অলপ লাগিলে সোনকালে শুৱা তুমি, ৰাতি পেলাগিলে তুমি নটা বজাতে শুই যোৱা তুমি।কিন্তু পুৱা অলপ সোনকালে উঠিব লাগে, উঠি কাম চাম মানে মানুহে কাম চাম কৰিব লাগে তেতিয়াহে মানে বেমাৰজ বা শুই থাকিলে মানুহৰ বেমাৰ নকমে কিন্তু দেই।
মই এনেকে শুই নাথাকো মানে এইখিনি সময়ত কাম বন কৰি শু আকৌ ৰাতি
হয় হয়।
মই কিন্তু ৰাতি দেৰলেকে থাকো সেইকাৰণে বাৰটা বজালেকে থাকা যায়। চাৰে এঘাৰটা বাৰটা বাজিলৈকে থকা যায়। সেইটো কাৰণে মই মানে মই ৰাতিপোৱা সাতটা বজালেকে শুওঁ বা চাৰে সাতট লকে শু আও।
হয় হয়।
অ। হেল্ল'
কৈ আছে ফুৰিব যাও ফুৰিব যাওঁ, গৰম বন্ধত তাকে এবাৰ যাওঁ নেকি কৰ'বাত? বুজিলা, এইয়া তোমাৰ শ্বিলং শ্বিলং যাম বুলি ভাবিছো এই গৰমৰ কাৰণে।
আহ। বাকীতো হেৰি হ'বই নে তুমি যাৱ কেনেকে পাইবা? এই কিবা ইণ্টাৰ্শ্বিপ হ'বচোন বোলে।
অ আমাৰ এই যে তোমাৰ হেৰি অ হেৰি তোমাৰ অ সেইটো তোমাৰ হব। সেইটো তোমাৰ বেছি দিন নহয় এসপ্তাহ সাত দিন মান হম বুলিয়ে কৈছিলে হবলা।
নাজানো নহয় দেই, কিন্তু মাহটো গোটেই মাহ মাহটো মানে হয় নেকি মানে কেইদিনমানান এৰি সেনেকে।
হয় হয় হয় হয় এই। একো নহয় বাৰু কিবা এটা কৰি মিলাব লাগিব আও উপায় নাই।
অ এনেই যায় কিমানো থাকিবা।তুমি অ তুমি পঢ়া চহা লগতে পঢ়া চহা লগতে ঘৰৰ পঢ়া এনেকে কিমান থাকিবা অলপ বাহিৰত ঘূৰি ফৰি থাকিব লাগে।
হয়।
তেতিয়া মনটোও ভাল হয় ন।
হয় হয়।
অ জুলাইতহে হ'ব চাগে সেইটো ইণ্টাৰ্ণশ্বিপটো?
অ হ'ব পাৰে এতিয়া। তাকে হয় হয় তাকে এতিয়া এতিয়া আৰু ভাত চাত চাগে তুমিয়ে বনাব লাগিব ন?
অ মই ভাত বনাব লাগিব ব মই গা ধুই গা ধুই কৰি ভাত বনাম আউ লগত আজি তাৰ মানে নিৰামিষ হব ৷ মাছ চাছ নাই ৰখোৱা আজি উ ভে ঘৰৰে ভেন্দী আছে ৷ যে কুটি থৈ আহিছো মই এতিয়া ধুই মেলি কুটি থৈ আহি খাদ ভেণ্ডী দি আলু এনেকৈ ভাজিম
হয়
তাৰপিছতে আৰু হেৰি তিলৰ চাটনি বনাম নেকি৷
তিলৰ চাটনি ৷
অ তাৰপিছত দালি বনাম আৰু ভাতকেইটা বনাম হৈ যাব
অ মইয়ো তোমাৰ তাকে সেয়াক কৰি মানে তোমাৰ কি হয় মই আমাৰ মানে কি হয় গছতে তোমাৰ মানে হেৰি আছে বেঙেনা এটা লাগি আছে মই তিয়হটো আছে বেঙেনা এটা লাগি আছে লাগি আছে তোমাৰ মানে ভাবিছো আজি ৰাতি দিন লৈ বেঙেনাটো আনি মই মানে ধৰি পুৰি পিটিকা কৰিম কৰি তিয়হ এটা কাটিম কাটি লৈ পেলাই উম দালি বনাইছে আৰু সেয়া খালি গৰমতা কিনো খাবা আৰু সেয়াকে খাম৷ লে নেমু অকমান চেট লব লাগে ৷
এতিয়া এতিয়া কি বনাইছে মায়ে?
এতিয়া বনাইছে তোমাৰ হেৰি তোমাৰ ভাত কেৰেলা ভাজি আছে কিন্তু তোমাৰ মানে ভাতকেৰেলা আহ এতিয়া আমাৰ ভাতকেৰেলা খাব মন যোৱা নাই মই খাম দুপৰয়ালে খাম কিন্তু এতিয়া মানে তোমাৰ ভাবিছো ৰাতিয়ে মানে ভাত আছে ঠাণ্ডা ভাত আছে পানী দিয়া ভাত এ অ হয় - হয় পানী দিয়া ভাত আছে পানী-পানী দিয়া ভাত খিনি লৈ অ অকমান নেমু পিয়াজ অলপ জলকীয়া চলকীয়া লৈ-লৈ পেলাই সেইখিনিকে খানে খাই দিওঁ এই গৰমত সে সেনেকে খুৱাই ভাল দিয়াচোন আজিকালি আৰু৷
নহয় মানে তুমি এতিয়াছা তুমি কাম বন তুমি এতিয়া কাম কাম কৰি আছা হয় বোলে এই বন চন আজুৰিছা কিবা মানে তোমাৰ গৰম লাগি যায় চাবাচোন গৰম লাগি গল তেতিয়া মানে ঠাণ্ডা ভাত কেইটা যদি খাই দিয় পেটো চঁচা কৰি থাকিব । তোমাৰ এতিয়া এই পেট সৌচ চৌচ যে হয় যে গৰমত যে
হয়
সেইবোৰো নহয় তেতিয়া ৷
হয়-হয়-হয় সেই এইবিলাক মানে উল্টা পুল্টা বস্তু খালে এতিয়া কি হয় তোমাৰ হেৰি হয় তোমাৰ গেছৰ প্ৰব্লেম হৈ যায় ন!
গেছৰ মানে গেছ নহয় আৰু তুমি নিজৰও শান্তি এটা হ'ব পেট তোমাৰ পেটতটো যদি একো এতিয়া গৰম সোমাই যাব গৰম সোমালেতো এনেকুৱা হয়েই। এতিয়া কেনেক গৰম সোমাবই। কাৰণ বতৰো ধৰি মানে ব বৰষুণো পৰি থাকে।
হয় হয়।
গা ধুলে চাবাচোন ঠাণ্ডাও লাগে। গধূলিখন গা ধুলে আৰু দিনত ইমান গৰম। তাৰ পাছত আকৌ দুটামান বাজিত বৰষুণ পৰে বৰষুণ বুত পৰাৰ পিছত আকৌ ফেনখন লগালে তোমাৰ ঠাণ্ডা হয়
হয় হয় হয়।
এনেকুৱা বেমাৰ হয় জ্বৰ জ্বৰ চৰ্দি হ'বই।
অ তাত ফেনৰ কথা কওতে মনত পৰিলে এইয়া তোমাৰ তাতেই মানে ফেন এখন বেয়া হৈ আছে সেইখনো ঠিক কৰিবলগীয়া হৈ আছে বুজিছা আজি চাগে ভাবিছো অকনমান খুলি খালি মই চাওঁ নেকি অলপ চলপ পাৰো মানে ভাল চাল কৰিবলৈ আৰু এ তোমাৰ হেৰি নহয় নহয় নহয় চিলিঙ তাৰপিছত তোমাৰ হয় হয় তাতে মানে এতিয়া মই ভাবিছো আজি খুলি খালি লৈ অকণ ভাল কৰো মানে জানো অলপ চলপ মানে এইবিলাক কাম মানে কৰি থাকো যে। তোমাৰ, নাই। তোমাৰ হেৰি অ সেনেকুৱা কৰি ললেই হ'ল বেলতটো পেলালে তোমাৰ কাম বিলাক পাৰো এ বাৰু অলপ চলপ পাৰো এ তোমাৰ লাইনৰ কাম কিবাকিনি মানে অলপ চলপ গোটেইখিনি জানাই জানাই গতিকে সেয়াও সেইখিনিকে কৰিম এতিয়া মানে ভাবিছো অলপ গা চা ধুই লৈ পেলাই মই এতিয়া সেইখিনিকে কৰো আৰু।
অ এনে হেৰি
কিতা ভাত কিতা খাই লও বুজি বুলি ভাবিছো এই ভোক লাগিছে আৰু ৰাতিপুৱা সোনকালে উঠিছো পাঁচটাতে উঠিছো উঠি লৈ পেলাই তোমাৰ মানে কি হ'ল এ জংঘল চংঘল চাফা কৰি প্ৰথমে চাহ খালো পানী খালো পানী খাই জংঘল চংঘল চাফা কৰি আৰু এতিয়া অকনো ৰেষ্ট পোৱা নাই ।এতিয়া ৰেষ্ট চেষ্টা লৈ পেলাই অকন ভাত কেইটা খাই ফেনখন ঠিক কৰি অকণ গা চা ধুই পেলাই পঢ়ো আৰু মানে সেইখিনিকে কাম কৰিম। আজি দিনটো আৰু কাম কিনো ৰাখিম আৰু সেয়াকে কৰো।
অ এনে এনে কোনটো ৰুমৰ ফেনখন বেয়া হৈ আছে কি ফেনখন মানে কি হ'ল কইল গ'ল নে এনেই হেৰি গ'ল?
তোমাৰ মানে হেৰি ভিতৰত তোমাৰ মানে কি হৈছে তোমাৰ কিবা এটা চাউণ্ড এ শব্দ এটা কৰি থাকে আৰু তোমাৰ মানে কি হয় মানে নুঘুৰে। তোমাৰ হেৰিটো কম এই তাৰ যোনটো মানে বেটৰী নিচিনা এটা থাকে নহয়। অ সেইটো তোমাৰ বেয়া হৈছে সেইটো টো নতুনকে আনিছে আনি পেলাই মই এতিয়া লগাব লাগে খালি সেইটো লগাই ললে তেতিয়া হৈ যাব
অ সেই লগেছ সময়ালাগে
এ বেছি সময় নালাগে তোমাৰ ৱাৰ কেইটাল খালি তাই হেবি আৰু মানে
মেনাছ প্লাছটো ঠিক কৰিলেই হ'ল আৰু
ঠিক ব গা চা ধুওগে আৰু মানে আমনি লাগিছেে আৰু কাম কৰি কৰি হয় কাম কৰি কৰি আমনি লাগিছে হয় হয় কাম কৰি কৰি বহুত আমনি সময় লাগিছে আৰু
নাই ইমানো কৰিব নালাগে যিমানন মানে টানিব পাৰা তুমিমানখিনিহে কৰিবা
এ নহয় আজি মানে কিয় অভাৰ অভাৰ কৰা গ'ল হয় অভাৰ কৰা গ'ল মানে কি আজি বন্ধ যেমাৰতো এনেকে ইমান টাইম নহয় সময় নাপা এতিয়া আজি সময়তটো পাইছো যে গতিকে মানে গোটেই খিনি কাম মানে কৰি দিছো আৰু তেতিয়া সময়তো পাইছো যিহেতু কৰি দিয়ে কৰি দিয়াই ভাল পিছত আকৌ ৰাখি থ দিলা আকৌ থাকাই যায়গে হয় সেইটো কাৰণে
উ নানা না সেনেকুৱা মোৰো হয় বাৰু বেছি মানে কাম কৰ পিছত চাবাচোন মানে ইমান ভাগৰ লাগি যায় তুমি মানে শুই দিয়াৰ পিছত তোমাৰ উঠিব মন নাযায়
হয় হয় হয় হয়
সেইকাৰণে যিমানখিনি পাব লাগে তাতক কি এতিয়া বেছিয়ে হয় এখিনি সমত বেছি কাম কৰি দিলে মানে গা বিষ হৈায় গা বিষত বোলে জ্বৰ উঠি যায় নিচিনা হয় ন
হয় হয়
এ মোৰো হয় তেনেকুৱা দিয়া
হয় হয়
ে মায়ে গালি দিয়া মানে বেছিকে কিবা কিবি বন চন আজৰি কৰি থাকিলে
অ
উম গালি দিয়ে বেয়া পা ধুইক সোনকালে আহিব দিয়ে
অ নাই সোনকালে গাতটো লগ ধুব লাগে কিন্তু দেই মানুহে দেৰিলে থাকিব নালাগে গৰম দিনে হওক লাগিলে ঠণ্ডা দনে হওক কিছু মান চা তমাৰ দিনটো দুই তিনাৰ গ ধো এইটো বেয়া কথা কিন্তু তোমাৰ শৰীৰে শৰীৰে তোমাৰ মানে হয় হয় তোমাৰ শৰী এটা নিৰ্দিষ্ট মানে এটা মানে উত্তাপে সহ্য় কৰিব পাৰে তাতকে বেছি তুমি যদি গাটো যদি শৰীৰটো যদি তুমি এ হেৰি কৰি ৰাখিব বিচাৰা যদি কণ্ট্ৰল আহিছে ঠাণ্ডা কৰি ৰাখিব যদি বিচাৰা তেনেহলে তোমাৰ এইটো বেমাৰ হ'ব